অ'। এই ভালে, ভালে এই মই পতককে তোমাক কিবা এটা কথা সুধিবলৈ ফোন কৰিছিলো।
অ', অ', শুধা।
এয়া তোমাৰ তুমি ফোন কিনিছা নতুন ফোন? মই ব এটা ফোন কিনিবলৈ ওলাইছিলো ভাবিলো তোমাৰ এবাৰ তোমাৰ আমাৰ কথাবোৰ শুনি লওঁ কোনটো ফোন কিনিলে ভাল হ'ব।
অ', অ', তি অ'। তুমি হে নতুন ফোন ল'বা?
অ'।
কি ক কিন্তু কি ল'ম বুলিাবছ এনে তুমি মানে কি ফাৰ কৰা এনড্ৰইড এনড্ৰইডে লম বুলি ভাবছা ন'।
উম। অ', এনড্ৰইডো চাইছো আৰু তোমাৰ আই অ' এছও চাইছো। আইফোনত আৰু চব বস্তু কৰিব নোৱাৰি নহয় তাকেই প্ৰব্লেম হৈ যায় কেতিয়াবা
অ', সেইটো হয় আৰু।
তে মই ভাবিলো আইফোনৰ জেগাতে এড্ৰইডে লৈ লওঁ নেকি।
অ', তুমি এনে, তুমি এনে মই এতিয়া হেৰি ইউজ কৰি আছো মটৰৱালা।
মটৰৱালা ইউজ কৰি আছা।
অ'।
আচ্ছা, আচ্ছা এণ্ড্ৰইড ঠিকে আছে বাৰু। কেনেকুৱা ফোনটো ভালনে?
অ', ভালেই আছে স্পিতটো মে প্ৰচেছৰ ভাল আছে ইয়াৰ।
হয় নেকি?
উম, তুমি এনে তোমাক কিমান কেনেকে গেমিং ফোন লাগে নে কেমেৰা ফোন লাগে?
অ', গেম খেলা কাৰণেও লাগে অলপমান কেমেৰা ভাল থাকে। নে হয় কে কেতিয়াবা কেতিয়াবা ফটো উঠিবলৈ ভাল হয় ন' ক'বাত ক'ৰবাত ট্ৰেভেলিং কৰিলে।
অ', সেইটো হয় আৰু। তুমি এনে কি চাইছা হেৰি অপচন?
মই চাইছো তোমাৰ অলপ মানে ভাল ফোনে চাই আছো দামি ফোনে চাই আছো ভাবিলো এইবাৰ ভাল চাই লৈ লওঁ নেকি। পইচা খৰচা কৰি কেনে এবাৰতে
তোমাৰ এনেই কেনেকা বাজেট বোৰ?
বাজেট বোৰ এনেকুৱাকে নহয় আৰু বাৰু পঞ্চাশ হাজাৰ মা ন্ত
ফিফটি থাউজেণ্ডৰ ভিতৰত উ এইটো অপ' ৰেন' ফিফটিন চি সেইটো ভালে আছে
অ হয় নেকি সটো চাইছিলো বাৰু সি তাৰ কেমেৰাবোৰ ভাল মই গম পাও
অ
বহুত লগৰীয়া এজো আছে অ বেটৰীও ভাল আছিল মই চাইছিলো সেইটো ৰিচেণ্টলি চাই আছিলো মই সেইটো
অ আজিকালি কিবা হেৰি মানে এটা আ এটা ব্ৰেণ্ড আছে ন নাথিং বুলি কিনে
অ অ
অ তাৰ লুোকতটো ধুনীয়াই আছে
অ লুকচটো ধুনীয়া আছে কিন্তু তাৰ প্ৰচেচাৰ বোৰ ইমান ভাল নহয়
উম প ম শু অ মানে লোকে ভাল আছে তাৰ ক'ব গ'লে তাৰ হেৰি াৰ চাৰ্ভিচ চেন্টাৰো নাই ইান তাৰ কি কয় কভাৰ আৰু টেম্পাৰ গ্লাছো তুমি বজাৰত নোপোৱা সহজ মানে নাপায় আৰু মোৰ ফ্ৰেড এজন আছে তেওঁ অনলাইনত
াছ আৰু চাৰ্ভিচিং ভাল নহয় নেকি তাৰে মইতটো গমেই পোৱা নাছিলো জানো
অ হয় নেকি নাই ভাল নাই মোৰ মানে লগৰ এজনীৰ আছে আছে তাই মানে তাৰ লগত মই বজাৰত গৈছিলো নোপালো মই গ'লো তাৰপিছত তাইক মই ম হাৰ মানি কিনে মই এটা কলো তুমি অনলাইনতে চাই লোৱা দেই বুলি কলো তাই
তুমি প্লেন কৰিছ নেকি কিবা ম
মই ভাবিছো এই অক্টোবৰ মানত ব নে কি ভাবিছো অক্টোবৰ মানত কি লওঁ নেকি ভাবি আছোঁ মান মোৰ ৰিফাণ্ডটো হ'ল ন দুই বছৰমান
কি ফল লম বুলি ভাবিলা
সেহে মই আইফোন লম বুলি ভাবিছো
হয় নেকি কোনটো অ আইফোন ভেনটিন টো অ বহুত ধুনীয়া মোবাইল কিন্তু বিৰাট দামো আছে বাৰু ত আশী হাজাৰ মানতো আছে
অ নহয় মানে কি হয় দেই মানে যেতিয়া ফুৰিব যাও নহয় এ ফটো তুলে মানে যে কোৱালিটিটো ভিডিঅ' বোৰৰ যে ইমানো জুম কৰিলে ভাল নুঠে
উম
কাৰণে মানে মোক লাগে অকমান ম বেলেগ একো নাই আৰু
বিৰাট বঢ়িয়া কেমেৰা কিন্তু দেই মোবাইলটোৰ
অ মানে মোক মানে ফটোজবোৰ ভাল কোৱালিটি নাথাকিলে এডিট বনাবলৈ ভাল নহয় ন তাৰছত মনে উৰি যায়
গ ন গ ন ইয়াত ভাল মোবাইল আছে কিন্তু দামীও আছে বাৰু
দামেই আছে সেইটো কাৰণে মই অক্টোবৰত ল'ম বুলি ভাবিছো
অ অ ফ্লিপকাৰ্টত তোমাৰ সেয়া চেল চলিব ন
চেল বুলিও নহয় ছেপটেম্বৰত হেৰি হ'ব ন নতুন লঞ্চ হ'ব যে তেতিয়া পুৰণাখিনিৰ হেৰিটো দামটো অকণমান কমি যায় ন
উম উম
েনে কিবা সেইটো কাৰণে মই ভাবিছো
ঠিকেই কৰি
বাত তো ভাবিছো পইচাটো জুৰিলেহে লম নহলে আৰু কেমা ৰখিব
হ'ব জুৰিব জুৰিব লাহে লাহে চব হব
অ আৰু তুমি ভাত চাত খোৱা
তাৰপিছত খাও খাওঁ আৰু খাবলৈ ওলাইছো ৰ'বা অলপ দেৰি পিছতে খাম
অ আজি কি বনাইছে মায়ে
এয়া মাংস আছে মাংস বনাইছে ভাত বনাইছে দালি আহ
কুকুৰা মাংস নেকি ক কুকুৰাৰ মাংস নেকি
কুকুৰাৰ মাংস উম
উম হম মই এতিয়ালৈকে বনোৱা নাই আৰু
আৰু তোমাৰ সেয়া মই চাইছিলো ভিভ টি ফাইভ প্ৰ বুলি আছে এটা সেইটো ভাল কেমেৰা বুলি কৈ আছে চবে
কেমেৰা ভাল নেকি তাত
ফ্ৰেণ্ডলি হয়
উ
তোমাৰ থাৰ্টি চছেভেন থাউজেণ্ড
উম
বিৰাট ভাল থাৰ্টি ফাইভ মানে মোটামুটি ডিকাট চ খন লগাই মই পঁয়ত্ৰিশ হাজাৰ মানততো পায়েই যাম
অ
ভাবিছোঁ সিটো বিয়া নহয় বাৰু
স আৰু আছে আৰু ভাল ভাল ফোন তুমি এনে হেৰি ৰতো চাব পাৰা কি কয় এইটো ইউটিউবৰ ৰিভিউ চাব পাৰা
উম ইউটিউবৰ ইউ বোলো চাই আছো বাৰু মই
আজিকালি বহুত ফোন ওলাই আছে ন
উম আজিকালি দামো বহুত বহুত ফোন বোৰৰো কি কবা আগৰ দিন কিনেকুৱা আছিলে এটা কিপেড মোবাইল হলেই হ'ল ফোন গলেই হ'ল আজিকালি আৰু ফোনটো ইমান ইম্পৰ্টেন্ট হৈ গৈছে নহয় নহ'লেই নহয় তাৰমানে
ফিচাৰ্চ থকা লাগে আৰু আৰু আজিকালি নাজানো কিয় ফোনবোৰো এটা সময়ৰ পাছত চলাব ইচ্ছা নাযায় নতুন লাগে নিচিনা লাগে
আহ এইটয়ে কি কবা আৰু নতুন বস্তু লগা হয়
উ কিবা বই লাগি যায়
উম
আমনি লগা নিচিনা হৈ যায় কিবা নতুন লাগে আৰু আহা তাৰপিছত নতুন নতুন ফোন ফ এনেকে ওলাই থাক থাকে অ এইটো ভাল এইটো ভাল মজা চকু গৈ থাকে হয় হয়
মোৰ চেমচুংঙৰ মোবাইলবোৰো বহুত ভাল লাগে
অ চেমচাং তটো ক'ব নোৱাৰি মানে সঁচাকে চেমচাং মোকো ভাল লাগে যটো সটো এছ টুৱেণ্টি ছিক্স মানে সেইবোৰ সেইবোৰে মানে লাগে নিচিনা লাগে ই কোৰিয়ান ড্ৰামাবোৰত চাওঁ নহয় সেই তছত এবাৰ মজা লাগে ফোনবোৰ চাই
অ হয় হয় হয়
ন আজি ইউজ কৰে যে তা
উম
এইবোৰ ফোন চাই কিনে অ লাগে লাগে নিচিনা লাগে ইমান দাম বহুত দাম
অ মই ভাবিছো মই মই ডিচাইড কৰিলো তাৰমানে মই ভাবিছো চেমচাং তোমাৰ এছ টুৱেণ্টি ফৰ বুলি আছে নহয় চেমচুং এছ টুৱেণ্টি ফৰে লৈ লওঁ নেকি ভাবিছো
উম বজাৰ যদি মেডিচা হলে লৈ লোৱা ভালে
তোমাৰ চেমচাং এছ টুৱেটি ফৰ চেমচাং এছ টুৱেণ্টি ফৰটো তোমাৰ আজিকালি মাৰ্কেটত পায় নে নাপায় মানে মাজতে বন্ধ হৈ গ ন এতিয়া মানে অনলাইনত মই সেনেকে
অনলাইনত ফ্লিপকাৰ্টত পাবা চাগে নহ'লে এমেজনত
ফ্লিপকাৰ্টতে চাইছিলো মই এমাজন
অ মানে এমাজনত ইলেকট্ৰনিক্স ভালে আহে আৰু কাপোৰৰ ক'ব নোৱাৰি ইলেক্ট্ৰনিক্স ভালে আহে
দাম ষাঠি হাজাৰ
উম
যদি পষাঠি হাজাৰ নহয় পচপন্ন হাজাৰ ভিতৰত পৰে তোমাৰ টু ফিফটি চিক্স জি বি কিন্তু মোক অকমান বাৰ জিবি মানৰ লাগিছিলে মোৰ মানে ইটো মোবাইলটো বাৰ জি বি হয়তো ভাবিলো পাফমেঞ্চটো অলপ কমি যাব নেকি
উম উম হয় ডিপেণ্ড কৰে সেইটো অ সেইটোতো হয় আৰু তাৰপিছত এনেকা হয় ন যোনটো তুমি বস্তুবোৰ যিমানত ইউজ কৰি আছা তাতকে কমত হ'ল মানে নিমিলে কম যোৱা পাই অ আৰু তেনেহলে তুমি এতিয়া কোনটো ডিচাইড কৰিবা ফাইনেল কোনটো ল'বা
তাকে চাইছো এছ টুৱেণ্টি ফাইভ টো চাই আছো ভাল লাগি আছে কেমেৰাবোৰো ভাল নহয় আইফোনৰ টক্কৰ দিয়ে
উম কেতিয়া ল'ব যাবা
উম যাম আৰু এইটো মাহ এইটো মাহটো খতমেই হ'ল বাৰু নেক্সট মাহ আহিবই হ'ল নেক্সট মাহ আহিলেই লম চাগে
অ ভালে আছে তুমি ললে মানে মোক ফটো পঠাবা দেই
অ পঠিয়াম পঠিয়াম নিশ্চয় পঠিয়াম
উম চাম মই কেনেকা
অ তাৰে কেমেৰাবোৰ ভাল হ'ব তুমিওতো ল'বাই বাৰু আইফোন তোমাৰ লগত আৰু কত মই
ই বেছি হৈছে দিয়া
উম
হ'ব তেনেহলে ফোন ললে তুমি মোক জনাবা উম
ভাল লাগিল কথা পাতি ৰাখি-
অ' আৰু কিবা যদি কিবা বিপদ থাকিলে আৰু ফোন কৰিব পাৰা মোক।
নাই-নাই হব একো নাই তোমাৰ মনত পৰিলে ফোন কৰিবা আৰু মন
অ' ঠিক আছে হ'ব দিয়া। বাই-বাই অ'